হেল্ল।
অ।
কি কৰিছা?
ঘৰ হাৰি আছো, ৰবা।
ঘৰ সাৰী আছে। ইমান জল্দি।
জল্দি ক'ত?
জল্দি
ইমান পোহৰ আছে জল্দি নহয়, পোহৰে আছে। এতিয়া ঘৰ সাৰিম, ঘৰ সাৰাৰ পিছত চাকি দিম।
হয় নেকি।
উম, পোহৰ আছেই নহয়।
খানা, পিনা খালা?
খানা দেৰি হ'ল। ভাত খাইছো, দেৰি হ'ল। পাতোৱা-
কিহে দি খালা?
ভাত আজি- আজি হেৰি, কণী বনালো। কণীৰ দম।
আৰু-
কণী, কণী, কণীৰ দম।
অঁহ
এই হেৰি, চবজি- চবজি মিহলি কৰি, চব- যি মিহলি কৰি বনাইছো। ৰঙালাও, যি' আছে, ৰঙালাও আগ আৰু- ৰঙালাও আৰু-
ইমান ৰঙালাও ভাল পোৱা নে- কি তুমি?
ভাল লাগে ৰঙালা খোৱটো ভাল।
হয় নেকি কি হয় মানে মই ইমান ভাল নাপাওঁ মানে ৰঙালাওটো মানে মই ৰঙালাওটো ফ্ৰাই কৰি খাই ভাল পাও মানে সেই বুলি তুমি সদায় খাই থাকিবা নেকি।
খোৱা নাই মাজে মাজে খাওঁ আৰু।
অ মই ৰঙালাওঁটো মানে ফ্ৰাই অ অ মই ৰঙালাওটো মানে ফাই ভাজি খাই ভাল পাওঁ।
ভাজিও খাই ভাল লাগে।
মানে বেচ বেচ মানে চাউলৰ গুড়া যাই আছে চাউলৰ চাউলৰ গু়ৰি। সেইটো মানে সেনেকে ভাল। কি খাই ভাল পাওঁ। অ অ।
আজি খাই ভাল লাগে। কোমোৰাৰো ভাল লাগে। কোমোৰাটো।
উম।
কোমোৰাটো ভাজি খাই ভাল লাগে। মই কোমোৰা ভাজি ভাল পাওঁ। কোমোৰা বেচন এ যি। চব বনাই কিনে ভাল লাগে। ৰঙালাও টো চব। বনাব পাৰি। ৰঙা লাওঁ। তাৰ। য'ত পুই দিছোঁ।
অ। তোমাল লোকৰ ওচৰত। কামাখ্যা মন্দিৰটো যে আছে।
অ।
অম্ববচী মেলা হয় চাবা যাবানে।
অ হ যাম বাইশ তাৰিখৰ পৰা।
হয় বাইশ তাৰিখৰ পৰা নেকি।
বাইশ তাৰিখৰ পৰা লাগিব বহুত মানুহ আহে এই বহুত দূৰৰ দূৰৰ পৰা মানুহ আহে।
হয় নেকি।
অ দূৰৰ দূৰ দূৰৰ পৰা দূৰৰ পৰা আহে।
বাৰু মই শুনিছো ম শুনিছো বহুত অ মই শুনিছো।
দেখা নাই নেকি।
যোৱা নাই দেখিছো। বাতৰ কাকতত দেখিছো।
আহ আহ যাব লাগে ভাল। দুৰ্গাৰ হেৰি হয় ন। পূজা কৰে। মানে সন্য়্যাসীবিলাক আহে দূৰৰ দূৰৰ পৰা সাধু সন্য়্যা।
ঠিকাছো আৰু কোন কোন আহে।
আহে দূৰৰ দূৰৰ পৰা আহে।
আৰু কোন আহে।
দূৰ দূৰৰ দূৰৰ দূৰৰ মানুহ বিলাক আহে।
কৰ' কৰ' মানুহ আহে।
এইটো ধৰ কলিকতাৰ পৰা আহে বিহাৰৰ পৰা আহে। উৰিষ্যাৰ পৰা আহে আহে দূৰৰ পৰা আহে। আমি যোৱা যায় ইমান। ভিৰ হয়। বহুত বি ভিৰ হয়।
দৰ্শন কৰি পাইছা নে কামাখ্যাত।
ঘৰখন কৰিছো। ঘশনতটো বহুত কেবাৰ কৰিছোঁ।
বহুত কেইবাৰ কৰিছা নে। কি।
এইফালে যাম বুলি ভাবিছো। মেলাটো মেলাত। -টো হৈ যোৱাৰ পিছত
অ'হ।
তেতিয়াহলে যাম। মেলাত ভাল লাগে। মেলা হয় যে। নে চব বস্তু বিলাক। ওলায় মুতিছো। মূৰ্তি। আৰ তোমাৰ পূজাৰ সামগ্ৰী। এইবিলাক ওলায়। মই ভাবিছো আনিম বুলি।
অ আনিবা। কি আনিবা! কি কি আনিবা তুমি?
সন্তি যে সন্তি। টিলিঙি- টিলিঙা বুলি কয় যে টিলিঙা। সেইটো আনিব লাগিব। এই সেইটো আনিব লাগিব অ'হ।
বঢ়িয়া।
যায়। বহুত বস্তু। টোলাই। যোৱা বছৰ, যোৱা বছৰ আনিছিলোঁ।
ময়ো শুনিছো তাতে বোলে বহুত কম -কম দামত বস্তু। চুপুৰপ
কম পোৱা তামৰ বস্তু, অ।
ঠিকে আছে দিয়া, ভালে। কৰিছ। চা। ভালে কৰিবা গৈ।
কিন্তু সৰু বাচ্ছা নিবা অলপ দিগদাৰ হয়।
অ তেওঁলোকে কষ্ট পাব নহয়। বেব
অহ উশা হ-নিশাহ লোৱাতো অলপ কষ্ট পায়, ডাঙৰৰ কাৰণে দিগদাৰ নাই।
গলে ভাল। ডাঙৰ বোলেও। বাচ্ছাবোৰ যাব পাৰে আৰু ধৰা।
এক।
হয় নেকি?
চা নিব নালাগে।
অ, কষ্ট পাই ন বহুত।
অ, গৰম। দে। আৰু গৰমৰ দিনততো হয় না মেলাত। তো। সেইটো কাৰণে আৰু মানুহৰ ভিৰ হলেতটো বেছি। কি গৰম লাগে।
অ বহুত ভিৰ হয়।
আৰু খোৱা লোৱা এইবিলাক দিয়ে নহয়। দূৰৰ দূৰৰ মানুহবিলাকৰ হাবিলাকক, অ। বহুত দিয়ে, চৰকাৰৰ পৰা। বা মানুহবিলাকো দিয়ে, হয়। ভাল লাগে চাব গলে, গধূলি সময়। অ।
আজি মই হেই কৰিছিলো, গ জৰ হালোৱা বনছিলো।
অ হয় নেকি।
অ, গাজৰ, গাজ। গাজৰৰ হালোৱাাতটো মানে গাজৰ আনিছো আগতে অলপমান। বেছি তুমি কেঁচা আ। চাই নানিবা আৰু গাজৰটো আ মানে লাৰি চাবা। লাৰি চালে গম পাবা নহয় কেঁচা হয়, নে। কেঁচা হয় নে কি হয়, লাৰি চালে, অ তাৰ পিছত। তাৰছত তোমাৰ মাজৰ খিনি। ধুনীয়া কে শুকিল। মানে চু তাতে ধুনীয়া। সৰু সৰু মানে বঢ়িয়াকে মিহিকে হেইৰিলো চ। তুলিলোঁ তাৰ পিছত, এইফালে তোমাৰ তোমাৰ গাখীৰ, বাদাম চাদাম এইফালে তৈয়াৰ কৰিলো আৰু। ধৰ কুকাৰত, আহ ঘিউ
হিযুলো। দ নালাগিব সিজোৱাব নালাগিব নেকি? গাজৰতটো।
কৈ আছো তোমাক শুনি লোৱা, আগতে।
অ অ।
পিছত কুকাৰ মানে, তৈয়াৰ কৰিব দিছো গাখীৰ খিনি ওচৰত মই দিবলৈ দিয়া নাই।
ছ।
তাৰপিছত তুমি হেই কৰিবা কুকাৰত হেই কৰিবা, উম ঘিউ খিনি ঘিউ বা তেল দিবা তাতে গাজৰ খিনি দিবা অলপ ভাজিবা। চাজি কেনে গাখীৰ দি। দিবা তাতে।
গাখীৰ, যিকিনো গাখীৰ ললেই হ'ব।
যি ৰাখি দিয়া তোমাৰ ইচ্ছা। গৰুৰ গাখীৰ দিয়া মহ'হৰ গাখীৰ। গাখীত দিয়াটো বাৰ কথা।
অ, আমুৰ তাজাও দিব পাৰি।
অ ছাগলী বাকি দিব। পাৰা তুমি যদি খাই ভাল পোৱা, তুমি যদি খাই ভাল। যাইছটো গাখীৰ খাই ভাল পাই দিব পাৰে ছাগলীৰো দিব পাৰা গৰুৰো দিব পাৰা ম'হৰো দিব পাৰা দিব পাৰে একো নাই যিকোনো সেই তাৰপিছত তুমি গাখীৰ দিয়াৰ পিছত তাতে চেনি দি দিবা
ই অঁ!
চেনি দিয়াৰ পিছত ড্ৰাই
উম
ড্ৰাই ফ্ৰুটছ মানে কাজু অ' বা বাদাম বোৰ দি দিবা যি যি বাদাম সেই আছে খাদ্য এটা তৈয়াৰ কৰি ৰাখিছো। সেই বাদাম বোৰ দিয়াৰ, তাৰ পিছত,
সেইবিলাক দি গুৰা কৰিব লাগিব। গুঢ়া কৰি দিব লাগিব না,
আগতে আগতে ভাজিয়ে ভাল আৰু যদি আগতে ভাজি ল, হেল্'!
হয়!
ভাজি পেলাই দিলে ভাল আৰু এনেকে দি দিবা দিয়াৰ পিছত তুমি তোমাৰ অলপ টাইম উতল খাবলৈ দিবা উতাল হোৱাৰ পিছত হৈয়ে গ'ল দিয়া তোমাৰ। আমাৰ গাজৰ হালো বা গাজৰৰ
সহজ দেখোন সহজ পদ্ধতি
মিঠা লগোৱা
গাজৰোটোএই মিঠাইয়ও বনাব পাৰিম নহয় সেইটো বনাইছানে কেতিয়াবা গাজৰৰ মিঠাই
অঁ মই বনাইছো মই খাইছো তোমাৰ কাৰণে লৈ যাওঁ
উম অ' এতিয়াও বনাইছা নেকি
গাজৰৰ হালৱা গাজৰৰ সোৱাদ যদি খাবা
লৈ আহিবাচোন দি পঠাবা কোনোবা হাতত অঁ হম দি পঠাবাচোন দি পঠাবা কোনোবাৰ হাতত
ময়ে লৈ যাম দিয়া তোমাৰ কাৰনে তুমি
ঠিক আছে অ ঠিক আছে তুমি আহিবা। অ তুমিতো হেৰিত যাম বুলি কৈছা উজান বজাৰ উজান বজাৰ অ অ অ ঠিক আছে ঠিকে অ তেল পিঠি বনাম নবা মানে। গোণ নাই যে গোটটো আন্নব লাগিব পুৰা আছে।
হয় নেকি মই মানে তোমাৰ তো খাই। ভাল পাওঁ আৰু।
ভাল লাগে ন। তেল পিঠাটো অ ভাল লাগে সেই। টো। আৰু গুটিটো এ গুটিটো এনেও ভাল। ঠিক আছে ঠিক আছে বনাই দিম। অ হ'ব হ'ব তুমি আহি।
অ বিৰাজ সোৱাদ বিৰাজ সাদিষ্ট হয়।
মোৰ ভাল হয় কিন্তু তেল পিঠাটো। তেল পিঠাটো মোৰ ভাল হয়। ঠিকেই আছে বিস্কুট চিস্কুত খোৱাত কৈ এইবিলাক খোৱাই ভাল। পিঠা তেল পিঠাত। টো খোৱা ভাল নে গুৰৰ চব চব পিঠাই ভাল লাগে।
কাৰণে আমাৰ আজিকালি। দিনত চেনিৰ সলনি গুৰ খাব লাগে।
তেনে। চেনি খাব নালাগে বেছি।
তোমাৰ। হয় নেকি খাবলৈ দিয়া খোৱাৰ পিছত আমি ক। অ অ ভাল হয়। পইচা পিছ লগত থাকে।
অ এই পিঠা ল'গত যিদি কাঢ়াকৈ চাহ খোৱা। বহুত ভাল লাগে।
বহুত।
কেতিয়া আহিবা।
মই আ তোমাৰ আঠ। বেলি ছয়টা বজা। বজাত যাম দিয়া বজাত। যাম ধুনীয়াকে তোমাৰ মই গাজৰৰ হলোৱা অ গাজৰৰ তোমাৰ হলো সেইটো দিম।
কি খাবা আৰু কি খাবা কোৱা।
তুমি মোৰ কাৰণে তেল পিঠা বনোৱা মই খাম।
অকল তেল পিঠা খাবা।
অ তেল পিঠা খাম।
খোৱা যদি খোৱা।
নাই নাই বেলেগ একো নাখাও নাখাও দিয়া বৰ্তমান তুমি তেল পিঠা তৈয়াৰ কৰি থৈ দিবা মই যাম ধুনীয়াকে খাম একেবাৰে তেল পিঠাটো।
নাৰিকলৰ লাডু খাবা নেকি।
নাৰিকলৰ লাৰু খাম দিয়া।
নাৰিকল লাডুটো বেছি ভাল লাগে ন অ মই চু চুজিৰ লাডু বনাব জানো। অ। যদি লডুটো মই ভাল পাওঁ।
আৰু কি ভাল পোৱা।
আৰু বেলেগ এই চুজিৰ লাডুটো ভাল লাগে নাৰিকলৰ লাডুটো ভাল লাগে বুন্দিয়াৰ লাডুটো ভাল লাগে বুন্দিয়া লাডুটো বনাবাতো নাজানো মই।
অ এটা যে এটা যে মিঠাই আছে এটা যে মিঠাই আছে মিল্ক কেক কিমান সোৱাদ। লাগে ন মিল্ক কেক বাপৰে বা ইমান সোৱাদ হয়।
নাই বনাব নাযা। খাই পোৱা নাই।
খাই পাইছা দিয়া তোমাৰ মনত নাই বহুত। সটো নাজানে সেইটো মিল্ক কেক বুলি খাই পাই ইচ্ছা মিঠাই হয়। কিন্তু মিল্ক কেক বুলি কৰবাত বহুত বহুত বহুত সোৱাদ লাগে মানে একদম খালে খাই থাকিব ইচ্ছা মানে সোৱাদ লাগে
হয় নেকি অ। বনাব জো নাজানা নেকি বনাব পাৰা নে বনাব পাৰা নে। অ নহ শিকিব লাগে এইটো তাইতো বনাব পাৰি কিছুমান।